হেল্ল
অ-অ শুনিছানে?
অ, শুনা পাইছা?
অ পাইছো, কোৱা।
অ, কেনেকুৱা খবৰ বিলাক? কি কৰি আছা আজি?
অ, খবৰ ভালেই ৰ'বা বৰ্তমান কবলৈ গলে। অ, এনে আছো ৰ'বা অকণমান ঘৰতে। যিহেতু গৰম দিছে ন অকণমান ঘৰৰ বাহিৰলৈ ওলাই কি কৰিছা?
অ, মই এনে বহি আছো আৰু ৰ'বা। অলপ বাহিৰত যাম ভাবিছো আৰু। এ বৰষুণে দি আছে বা বৰষুণৰ কাৰণে কবাতো যোৱা হোৱা নাই। কামবোৰ আছিল কামবোৰ শেষ কৰিম ভাবিছিলো আজি। বৰষুণৰ কাৰণে একো কামবোৰ কৰা হোৱা নাই মানে। এইটোৱে আৰু ঘৰত আছিল তাৰ।
বতৰৰ মহিমা মানে আমি ধৰিবই নোৱাৰা হৈছো এ। কি এতিয়াই যদি বৰষষুণ দিয়ে আৰু অ এতিয়া আৰু অত্যাধিক আৰু গৰম দিয়ে আৰু থাকিব নোৱাৰা।
উম কেতিয়াবা বৰষুণ দিয়েতো গমে নাপ
হয় হয়। এতিয়া চাবলৈ গ'লে তো আমাৰ বৰষুণ এতিয়াহে আমাৰ আজি অকনমান দিছে। কিন্তু আমাৰ যোৱা দুদিন বা আমাৰ যোৱা কেইদিনমান আমাৰো বহুত আৰু গৰম দি আছিল। বা আমাৰ যিটো আৰু গৰম সেইটো আমি আৰু থাক এই গৰমত আৰু ঘৰতে থাকিব নোৱাৰা যেন এক অনুভৱ হৈছিল। আমি কবলৈ গলে কিন্তু ভ-অ মই ভাবো যে আমাৰ বিশেষকৈ আমাৰ যি আ যোৱা আমাৰ ছয় পাঁচ বছৰ মান অহ আগত আমাৰ পিছত যি আৰু গ'ল ছয় বা সাত বছৰ তেতিয়া কিন্তু আমাৰ এনেকুৱা ধৰণৰ আৰু আমাৰ গৰম আমাৰ আৰু অনুভৱ কৰিব লগা হোৱা নাছিল কিন্তু, বা আমি যদি গৰম পাইছিলোও কিন্তু আমি সেইবোৰ গৰমটো আৰু অনুভৱ কৰিব পাৰিছিলো বা আমাৰ আৰু সেই গৰমৰ পৰা আৰু আমাৰ অহ এক ক্ষতিও পোৱা নাছিলো। আৰু গতিকে তুমি কি কোৱা?
উম এইটো মানে, আগত আমাৰ গৰমবোৰ মানে কি আছিল? অহ তেতিয়া গৰমবোৰ অলপ ভাল আছিল, অলপ ভালো লাগিছিল গৰমবোৰ। ইমান গৰম নাছিল। যেতিয়াৰ পৰা আজিকালি মানে তো কিবা আহিল, বতৰবিলাক বিয়া হোৱা হল। তাৰমানে গৰম আহিলে ইমান গৰম আহে মানে থাকি থাকিবা নোৱাৰা এনো। আজি আজিকালি ইমান গৰম আহে মানে কেতিয়া কেতিয়াবা। অ হাইয্য কৰিব নোৱাৰা কিতা এতিয়াতো মানে কেতিয়াবা গৰম আহিলে মানে এনেকা গৰম আহে, মানে বদনৰ লাগিলে মানে যেতিয়া ৰ'দ আহে, সেটো বাহিৰত ওলালে এনেকা লাগে হাতত যেনিবা পিন লাগা নিচিনা এনেকা হা হাতত লাগি থাকে আৰু এনেকা লাগে আৰু।
কিন্তু ইয়াৰ মূলত কাৰণেই হৈছে আমাৰ যিটো গোলকীয় উষ্ণতা। সেইটো গোলকীয় উষ্ণতাতো আমাৰ আৰু বৃদ্ধি হবলৈ ধৰিছে আৰু বিশেষকৈ। আৰু যাৰ ফলত বৃদ্ধি হোৱাৰ ফলত আৰু আমাৰ যিটো আৰু অ গৰম সেইটো আৰু অত্যাধিক হোৱা বুলি আৰু মই ভাবো। গতিকে তুমি কি কোৱা?
অ ঠিকেই কৈছে। মইতো ভাবো মানে যেনে যি কৈছে আপুনি মইতো ভাবো যেনেকা আপোনাৰ এইটো কৰা কি-কিয় হৈ আছে মানে। আপোনাৰ কাৰে কৰা কি যোনে আ-আগতে মানুহ বিলাক কি কৰিল? গাছ এখন কাটিল, কি কৰিল, অলপ পৰ্য়াবৰণ কি কৰিল, গাছ কাটিল কি কৰিল গাছ তা অলপমান ঝাবৰা পেলাই, কি কি কৰিলে ইতাও কৰে মানুহবিলাক সিটো পৰা কৰাম হোৱা মানে, যি তুমি কৰিব নিজৰ চঞ্চাৰৰ লগত ইতো তুমি ঘূৰি পাব চনচাৰ তুমি বিয়া কাম কৰিলে চনচাৰে তোমাক বিয়া কামৰে ফল দিব ভা-ভাল ভাল কাম কৰিলে ভাল কামৰ ফল দিব। কি মানে আপুনি যি কৰে কৰিব চনচাৰ লগত এতোয়ে খাব পাব আপুনি এনেকা আৰু।
হয় হয়। একেবাৰে ঠিক কথাই কৈছা তুমি এইটো। আমিও ক'বলৈ গ'লে আৰু প্ৰকৃতিৰ যিটো আৰু ভাৰসাম্যত তা সেইটো আমি মানুহবোৰেই আৰু বিশেষকৈ নষ্ট কৰি আছো আৰু যাৰ ফলত আমাৰ বৰ্তমান সময়ত আৰু আ আমি আৰু বহুতৰো অ ধৰি লোৱা আমাৰ অ ধৰি লোৱা প্ৰাকৃতিক দুৰ্যোগবোৰ আমাৰ আৰু দেখা দিবলৈ ধৰিছে অত্যধিক পৰিমাণে। বা আমাৰ মানুহবোৰো বিপদৰ সন্মুখীন হব লগা হৈছে আৰু। কাৰণ বিপদৰ সন্মুখীন আমি হ'ম এই। আমি বিশেষকৈ কবলৈ গ'লে আমি আৰু যেতিয়া প্ৰকৃতিক আমি ধ্বংস কৰিম তেতিয়া আমাক প্ৰকৃতিও আৰু আমাক মানুহক অহ নিশ্চয় আৰু ক্ষতি কৰিবই আমাক। কোনো নহয় কোনো ধৰণে গতিকে আমি যাতে সেইবোৰ নকৰো বা আমি ধৰি লোৱা গছ গছনিবোৰ ধৰি লোৱা আমি কিবা এটা কামত ধৰি লোৱা আমাৰ ঘৰৰে কামৰ কাৰণে বা তুমি ধৰি লোৱা বা মই এটা পকী ঘৰ বনাবলৈ হলে আমাৰ ওচৰ পাজৰৰ আমি গছবোৰ আমি কাটিবই লাগিব নিজৰ সুবিধাৰ কাৰণে। গতিকে ধৰি লোৱা তুমি যদি দহডাল গছ কটা আৰু ঘৰৰ কামটোত আৰু সেই কামটো হোৱাৰ পিছত যদি আৰু তুমি যদি তাৰ সলনি যদি আৰু আমাৰ ঘৰৰ চৌপাশে যদি আৰু সেই দহদালৰ সলনি যদি আৰু তুমি ত্ৰিশ বা আৰু চল্লিছ ডাল গছ যদি তুমি ৰোৱা তেতিয়াহে ৰুৱা‌ আমাৰ আৰু ডাঙৰ সেই গছবোৰ যেতিয়া আৰু ডাঙৰ হ'ব তেতিয়াহে আৰু প্ৰকৃতি টো আমাৰ ভাৰসাম্যতা তেতিয়াহে আৰু ভাল হ'ব বুলি আৰু মই ভাবো আৰু
উম ঠিক আছে মই এনেকে ভাবো আৰু মানে কা কটাটো মানে চ সময়ক কিবা নহয় আৰু মানে কাটিছে কাটিছে দিয়া আৰু লাগিছিল কাটিলো এইটো বিয়া কটা নহয় লেকিন কটাৰ পিছত নতুন গছ লগা এইটো ডাঙৰ কথা। মানুহবোৰে কি হয় কাটি কাটি লাষ্টত না নালাগা আৰু গছ। এনেকা থাকে আৰু লেখিন গছখন লাগালে মানে- তোমাৰো অ লগা টাইমত গছ কাটিল তুমি দে ভাল কৰিল। এতিয়া গছ লগাতে আমাৰ গছ লাগা নালাগে এনেকা লাগালে। এনেকা হ'ল আৰু মানে। মানুহবোৰ ইতি মানে গছ কাটা টাইমত মানে কাটিলে। লাগাৱতে মানে লাগাবা নোখোজে আৰু আজিকালি মানুহবিলাক।
হয়। কিন্তু এতিয়া আমি দেখিবলৈ পাওঁ হয় আমাৰ- ধৰি লোৱা আমাৰ যিটো দিৱস আহে আৰু পাঁচ জুন। সেই তাৰিখে আমাৰ আৰু বিশেষকৈ আৰু কবলৈ গলে আমাৰ সকলো পিনৰ সকলো মানুহে আমাৰ আৰু সেই দিনটোতে আৰু আমাৰ গছ পুলি ৰোৱা দেখুৱাই আৰু আমাৰ মানুহবোৰ। গতিকে হয় আমি পাঁচ জুন তাৰিখেও আমাৰ যিহেতুৰো এক দিৱস আমাৰ অনুষ্ঠিত হয়। আহ ধৰি লোৱা বিশ্ব পৰিৱেশ দিৱস নামেৰে কোৱা হয়। আহ সেইটো সেই দিৱসটোত আমি গছ পুলি আমি নিশ্চয় ৰুব লাগিব। গতিকে সেই দিনটো ৰোৱাৰ উপৰিও যদি আমি সকলোৱে যদি সদায় হওঁক বা আমি যদি এদিন এৰি এদিন যদি আমি এডাল বা দুজল দুডাল গছ আৰু সদায় ৰু। তেতিয়া আৰু আমাৰ প্ৰকৃতিটো আৰু ভাল হৈ থাকিব বুলি আৰু মই ভাবো। লগতে আমি গছবোৰ ক'বলৈ গ'লে বিশেষকৈ আমাৰ বহুত মানুহে গছটো ৰুই, ৰুৱে আৰু সেই ৰোৱাৰ পিছত সেই গছটো ল'ব লগা আৰু যিটো যতন বা কেনেকৈ সংৰক্ষণ কৰি ৰাখিব লাগে সেইটো আমাৰ কোনো মানুহে আৰু কৰা দেখা নাপাওঁ আৰু কিছু কম সংখ্যক লোকেহে সেইবোৰ কৰে। গতিকে আমাৰ গছ বোৰ ৰুলেওঁ আৰু সেইবোৰ আমাৰ ধৰি লোৱা গৰু হওঁক বা আমাৰ বিভিন্ন ধৰণৰ জন্তুৱে আৰু খায় গছৰ পাতবোৰ খায় আৰু সেই পুলিবোৰ নষ্ট কৰি পেলায়। গতিকে যদি আমি ধৰি লোৱা আমি গছ পুলি এটা ৰুলো কবলৈ গ'লে বিশেষকৈ আমি ধৰি লোৱা এটাই গছ পুলি ৰুলো। সেই গছ পুলিটো যদি আমি ধ আব উম ভালদৰে যদি আৰু বেৰদি বাহিৰে যদি আমি চাৰিও পিনে যদি গছ পুলিটো ঘেৰাওঁ কৰি যদি বেৰ দিওঁ। লগতে তাত আহ লাগিব লগা জৈৱিক সাৰ হওঁক বা আমাৰ যদি- গৱৰ বা পচন সাৰ জাতীয় যদি আমি তাত অ গৱৰবোৰ দি মাটিৰ লগত মিহলি কৰি যদি আমি তাৰ পৰ্যায়ক্ৰমে যদি আমাৰ তাত গছডালত লগা পানীখিনি যদি আমি তাত দিওঁ তেতিয়া আৰু আমাৰ গছডাল আৰু লহ পহকৈ আৰু আমাৰ বাঢ়ি আহিব। গতিকে আমি সেইটো কৰাহে আৰু দৰকাৰ গতিকে তুমি কি ভাবা?
উম সেইটো মানে তুমি যেনেকা গ গছটো মানে চবেই লাগাই দিয়া। লেকিন গ গছ লাগাৰো মানে কি হয় মানে মানুহবোৰে ভাবে গছ লগাই দিলো মই এইটো বহুত কাম কৰিম মানে। গছ লাগালে ডাঙৰ কথা নহয়। মানেতো গছটো ভালকে সুৰক্ষা কৰাৰ পাছত উগিয় আ অ ডাঙৰ হৈছে না হোৱা নাই, এইটো চাই থাকা, অ মানে কিবা হলে মানে বৰষুণ দিলে মানে কি হয় জানা নাই, গছবোৰ উৰিব হয় নিছিনা অলপ দানডাৰ লগত বান্ধি ৰাখা এনেকা কৰিব লাগে মানে মানুহবোৰে কি ভাবে গছ লগালেও মানে অঁ মোৰ কাম হৈ গল অটা গছ উগি যাব এনেকুৱা ভাবে আনা। ডাঙৰ হৈ যাব। লেকিন গছ কটাটো ডাঙৰ কথা নহয় তুমি যিটো চাই থাকা কি ভালকে হৈছে নে নাই আ কি- কিবা মানে হাৱা দিয়াৰ গছটো মানে কিবা হৈছে না ভাঙিছে না- কি হৈছে, এইটো বোলে চাই থাকিব লাগে আৰু মানুহটো। তেতিয়াই তোমাৰ গছটো ডাঙৰ হব। তুমি খালি এনে গা গছ লগালে অহ হৈ গল এনেকে কলে ভাবিলে নহয় আৰু মানে।
হয় হয়। এতিয়া চোৱা আমাৰ পোক হয়, এতিয়া চোৱা আমাৰ প্ৰকৃতিটোৱেই প্ৰকৃতি নহলে আমি কে কেতিয়াও আৰু আমি জীয়াই থাকিব নোৱাৰোঁ। আমি সেইটো সকলোৱে জানো বা আমাৰ প্ৰকৃতিটো আমাৰ সকলোৰে নিজৰ। আৰু সেই প্ৰকৃতিটো আমি যদি ভালদৰে ৰাখিব পাৰোঁ, তেতিয়াহে আৰু আমাৰ মানুহবোৰৰ বৰ্তমান সময়ত ভাল হব। লগতে আমাৰ আহি যিবিলাক আৰু আহিবলগীয়া ভৱিষ্যত বা আমাৰ নৱ প্ৰজন্মৰ লৰা ছোৱালী আছে। তেওঁলোকে আৰু জীৱনটো আৰু ভালদৰে বাস কৰিবলৈ আৰু তেওঁলোকে আৰু ভাল পাব আৰু যদি আমি এতিয়াৰ পৰা আৰু আমাৰ পৰিৱেশটোৰ ভাৰসাম্যতা যদি আমি বজাই ৰাখিব পাৰোঁ। তেতিয়া আৰু আমাৰ ভৱিষ্যত ভাল হব বুলি আৰু মই ভাবোঁ আৰু
উম, সেইটোৱেই মানে প্ৰকৃতি মানে আমৰ কি ৰে আমি কিয় জীয় থাকিছো আমি প্ৰকৃতি কাৰণে জীয়াই থাকিছো মানে প্ৰকতি আমাক ইমান সহায় কৰে। খাৱাবোৰ দিয়ে। কিবা কিবি অহ, যি থাকে মানে হাৱা দিয়ে কি দিয়ে আচ্ছা মানে প্ৰকতিয়ে মানে কিবা আমি কিবা কৰি প্ৰকতি কিবা লোকচান পচাই আছোঁ। লাষ্টত আমি এইটো প্ৰকতিৰ মানে কি আমাক কিমান সহায় কৰে, আমি এইটো প্ৰকতিৰ মানে নাচাও বুলিও কেনেকে হব আৰু মানে এইটো মানে প্ৰকতি নাচালে মানে আপুনি নিজকে নাচা নিচিনা হয় যাব আৰু এতিয়া
হয় হয়। একেবাৰে সচা কথাই কৈছে। যিহেতু আমাৰ প্ৰকৃতিয়ে আমাক সকলো ধৰণৰ বস্তুবোৰ দি আছে। ধৰি লোৱা আমি প্ৰকৃতিৰ পৰা আমি এনেধৰণৰ এটা বস্তু পাই আছো, বিশেষকৈ কবলে গলে আমি সেইটো নহলে আমি আৰু কোনো জীৱ জন্তুৱে জীয়াই থাকি থাকিব নোৱাৰিলো হয়। কবলৈ গলে তেনেকুৱাই আমি যিটো আৰু উশাহ উশাহ আৰু অক্সিজেন গেছ গ্ৰহণ কৰোঁ। সেইটো গেছে আমাক আৰু প্ৰকৃতিয়ে দি আছে। গতিকে সেই প্ৰকৃতিয়ে যদি আমাৰ মাজত নাথাকে তেতিয়াহলে আমাৰ জীৱ জগত খনক আৰু কেনেকৈ থাকিব। বা আমাৰ ধৰি লোৱা আমাৰ যোন প্ৰকৃতিয়ে কবলৈ গলে আমাৰতো বহুত ধৰণৰ বস্তু দিছে। ধৰি লোৱা আমাৰ আহ ভাত ৰান্ধিবলৈ খৰি দিছে, লগতে আমাক থাকিবলৈ আহ ঘৰ ধৰি লোৱা কাঠ দিছে। বনাবলৈ লগতে আমাৰ অন্য অন্য ধৰণৰ ধৰিলোৱা পানী দিছে। যিটো আমি নহলে চলিব নোৱাৰোঁ। গতিকে চাবলৈ গলে আমাৰ প্ৰকৃতিয়ে বিভিন্ন ধৰণে সহায় কৰিছে। গতিকে আমিও প্ৰকৃতিৰ ভাল হোৱাতোৱে আমি আৰু সকলোৱে আৰু চেষ্টা কৰিব লাগিব। প্ৰকৃতি যাতে আমি যাতে সকলোৱে যাতে ভালদৰে ৰাখিব পাৰোঁ। অ দূষিত নোহোৱাকৈ সেইটোৰ প্ৰতি আৰু আমি সকলোৱে আৰু গুৰুত্ব দিয়াটো উচিত বুলি আৰু মই ভাবো আৰু
অ, ঠিক আছে মানে টো মানে। প্ৰকৃতিয়ে মানে আচলতে আমাক জীৱন দিয়া হয় মানে প্ৰকৃতি নাছিলে নিজক চাহ নছে হৈ যায়। দিয়া-দিয়া আপোনালোকৰ কথা পাতি ভাল লাগিলটো বিষয় মানে ভাল বিষয় আছে মানে প্ৰকতি আপোনাৰ লগত কেতিয়াবা এইটো বিষয়ত কথা পাতি আলোচনা কৰিম।
হয় হয়। মোৰো তোমাৰ লগত কথা পাতি ভালে লাগিল বা কিছু যদি মই কথা জনাও নাছিলো তোমাৰ পৰা আৰু জানিব পাৰিলোঁ। ঠিক আছে বাৰু কেতিয়াবা আকৌ আলোচনা কৰিম।
অ দিয়া দিয়া ধন্যবাদ।
অ, ধন্যবাদ।